হেল্ল অ কি কৰি আছ।
হেল্ল' অ এনে বহি আছো তুমি-
অ মই এনেই আছো।
ছ তুমি কি কৰি আছা অ খবৰ ভাল- নাই খোৱা নাই খাম আৰু আহ ভালেই দিয়া। তুমি ভাত খালা?
মই এতিয়া খাই আহিছো বাচন চাচন ধুৰি কৰি এতিয়া এনেই ঘৰতে আছো
অ মই খাম আৰু অলপ দেৰিকে মানে চাহ খোৱা দেৰি হৈছে যে উঠা দেৰি হল। নাই নাই আজি ক্লাছ নাই মানে মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দি পেলাই নাৰ্ছিং কৰি আছোঁ।
অ অ মোৰ বি এ কমপ্লিট হল।
অ' তোমালোকৰ ঘৰত কোন কোন আছে।
মোৰ ঘৰত মা মই আৰু বা এজনি আছে তোমাৰলোকৰ
মোৰ ঘৰত মই ভাইটি মা
কত ঘৰ?
মৰিগাঁও
অ মোৰো ইয়াতে দিয়া
অহ
উ ভাইটি কিহত পঢ়ি আছে?
ভাইটি টেনত পঢ়ি আছে এবাৰ।
অহ বাকী মাহত মোৰ মোৰ বা আছিলে। বা মানে বিয়া হলগৈ এতিয়া এতিয়া মই অকলে মাৰ লগত আছো আৰু দেউতা মানে হেৰি হোৱা মানে তিনি বছৰ মান হ'ল আও।
অ মোৰো একে দিয়া।
অ
মোৰ একবছৰ হোৱাই নাই বাৰু।
অ
অক্টোবৰত হৈছিলে।
মাহত কি কৰিছে
মাহঁত আছে মই মানে ঘৰত নাথাকোঁ। পঢ়িবৰ কাৰণে মানে বেলেগত থাকোঁ।
ক'ত আছা তুমি।
মই ৰহাত থাকো।
অ অ তাতে যে এখন যে হেৰি আছে যে নাৰ্ছিং
অ তাত।
উম
ঘৰ পৰা দূৰত থাকো উ
অ অ
উমহু উম
ভাত কোনে বনাইছে তুমিয়ে বনাইছা চাগে
নাই নাই লগৰ আছে যে একেলগে মানে ৰুমমেট সিহঁতে বনালে।
অ উ
তোমালোকৰ কোনে বনাই।
মই মানে মা মা বনাইছিলে খালোয়ে হয়। এতিয়া ওলাই যোৱা নাই নেকি কতো মানে হেৰি ক্লাছ কেতিয়াবা হয় আকৌ।
আমাৰ এনে ক্লাছটো মৰ্ণিং টাইমতে হয় ৰাতিপুৱা টাইম তে হয় মানে হেৰি দহটাৰ পৰা হয়। আজি মানে নাই ক্লাছ।
অ আজি ক্লাছ নাই।
নাই কালি মানে টেষ্ট এটা পাতিব যে সেইটো কাৰণে মানে আজি অলপ বন্ধ দিছে পঢ়িবৰ কাৰণে।
টিউচনত কি শিকাই মানে
তাত এই নাৰ্চিঙৰ বিষয়ে ৰোগী কেনেকে চিকিৎসা কৰিব লাগে কি কৰিব লাগে।
নতুন বেচ লৈছে নেকি আকৌ
হম হম
নতুন বেচ লৈছেনে আকৌ
অ লৈ আছে
অহ মাউনটো কিমান মান দিয়া
মান্থলি এতিয়া দুহাজাৰকে দিওঁ।
তুমি আকৌ জইন কৰা কিমান দিন হৈছে
জইন কৰা বেছি দিন হোৱা নাই। একমাহ হৈছে। এতিয়া একমাহৰ ওপৰত হৈ গ'ল বাৰু।
অহ হাইছেকেণ্ডাৰী কৰি দিছা নেকি মানে কমপ্লিট কৰিলা এটো
অঁ কমপ্লিট কৰি ৰিজাল্টৰ পিছত তেতিয়াহে দিছোঁ।
অ কি বনাইছে ভাত
ভাত দাইল তাৰপিছত কণী আৰু ভাজি বনাইছে আলু ভাজি। তোমালোকৰ কি বনালে?
আমি সেই দাইল আৰু আলু সেনেকে খালো।
অ অ।
ঘৰত গৈছ নে নাই? তাত জ্বব মানে তাত জ্বব আছে ঘৰত যোৱাই নাই।
ঘৰত যোৱা নাই মানে গৈছিলোঁ, এতিয়া তাৰপিছত গুচি আহিলোঁ। আহি পেলাই এতিয়া যোৱাই নাই আৰু।
উ এনেকৈ বেছি অহা যোৱা কৰিব দিয়ে নে নিদিয়ে?
ঘৰত অহা যোৱা কৰিব পৰা যায়। এনে মানে হেৰি শনিবাৰে গ'লে দেওবাৰে গুচি আহ- হি ক্লাছ পুৱাকে এনেটো খতি কৰিব নিদিয়ে। তেনেকে জাব দিয়া হলো মানে ঘৰত এতিয়া যোৱা নাই, গ'লে ঘৰত আকৌ আহিব মন নাযায় যে মনত পৰি থাকে, সেইটো কাৰনে।
অ। সেইটো হয়, ঘৰত মান এনেওতো মানে কোনো নোযোৱা ন? ঘপককে ভাল নালাগে যাব। মইতো তেনেকে মইতো যায়ে পোৱা নাই, মানে এনেকে থাকি কৰি পোৱাই নাই।
উম। সেই কাৰণে যোৱাই নাই, লগৰজনী গৈছিলে সিদিনাখন।
হম।
ৰাহিলে গ'ল
অঁ।
আমি যোৱাই নাই আৰু। বাকী তোমাৰ ভাল?
ভালে দিয়া। তোমালোকৰ দাদা নাই আৰু ন?
নাই নাই দাদা নাই, ভাইটিহে আছে। কৰো
হম।
তোমাৰ বি এ কমপ্লিট হৈ গ'ল?
উম হৈ গল। কৰিম যে
অহ।
তাতে কৰিছিলো। যোৱা বছৰ হৈছে।
অঁ।
তুমি কি এতিয়া সেইটো নকৰা চাগে বি এ নকৰা?
নাই নকৰো বুলি ভাবিলো।
ভালে কৈছা দিয়া, এনে লাইনত ল'বই লাগে হয় মানে। সি বি এ কৰি থাকিলে দেখোন এইবছৰ। তিনি বছৰ এনেই গৈ আছে যা সেইটোত।
আজি কাহটো তামান উঠি আছে। বেমাৰ হৈছিলে যে মানে সেইটো কাৰণে অহ সেইটো কাৰণে। মোৰ লগৰজনী ঘৰৰ পৰা আহি লৈ আহিলে।
ৰুম টো এক্সট্ৰাকে লৈ আছা তাৰ পৰা দিয়া নাই নহয়।
নাই- নাই এক্সট্ৰা ৰোম ভাড়া ল'ব লাগে।
অহ।
ভাড়া লৈ পেলাই আছোঁ।
ফোন কৰিছানে নাই ঘৰত?
অ', কৰিছোঁ, ৰাতিপুৱালে মই কৰিছিলো এতিয়া নাই বাৰু কৰা। পিছত কৰিম আৰু।
মা কিবা কৰে নেকি?
নাই মা একো নকৰে হাউচ -ৱাইফ।
মানে কি ঘৰৰ মানে আৰু বেলেগ আছেনে নাই এনেকে বৰ্তাহত?
নাই-নাই আমাৰ দেউতাই আছিলে।
অহ
একক পৰিয়াল আৰু।
উম, আমাৰ আকৌ হেৰি এই কি কয় বৰ্তা লৰা এটা ওচৰতে আছে।
অ' আমাৰ নাই তেনেকুৱা মানে।
হ'
ভালে তোমালোকৰ বৰ্তা আছে আমাৰ তেনেকুৱা কোনো নাইয়ে মানে আমাৰ দেউতা ভাগৰ কোনো নাইয়ে।
উম, আমাৰ আছিলে বৰ্তাটো ঢুকালে কিন্তু ল'ৰা আমাৰ লগতে থাকে মানে, পাপা মানে আগত পাই সৰুৰ পৰা মানে আমাৰ লগতে থাকিলে হয়। তাৰপিছত সিহঁতে কিন্তু বাপেকৰ ঘৰ মানে অ' অলপ বেলেগতকিন্তু, সিহে ইয়াত থাকিলে তাৰছত ই এতিয়া ইয়াতে দোকান-চোকান দি পেলাই আমাৰ লগতে আছে আৰু।
অ', - অ', আমাৰ আকৌ মানে আমা মাৰ মানে হেৰি আছে। পৰিয়ালত আছে কিন্তু আমাৰ দেউতা পৰিয়ালত নাই তেনেকুৱা।
অহ
মামাহত আছে
হম।
জেঠাইহত আছে তেনেকুৱা
টাউনৰ ওচৰত ঘৰণে এনেকুৱা বেলেগ গাঁৱলীয়া নিচিনা?
ইমান টাউন নপৰে, গাঁও নপৰে আৰু।
অহ
অলপ মানে ৰাস্তাৰ ওচৰত পৰে তেনেকুৱা তোমালোকৰ?
আমাৰ হেৰি ভোৰ বন্ধা এইফালে আছে নহয় তাছতে চাৰিআলিৰ ওচৰতে।
অহ
টাউন নহয় আৰু ডাইৰেক্ট টাউন নহয় আৰু।
ভালেই আৰু নহলে।
বৰিং নালাগে নহয় তাত?
নাই বৰিং নালাগে মানে লগত থাকে যে এনেকে মবাইল চবাইল চাই পঢ়ি কেনেকৈ টাইমটো যায়েইগৈ। ক্লাছ থাকিলেতো ৰাতিপুৱা উঠি লৈ পেলাই ক্লাছত গুচিয়ে যাওঁগৈ।
অ' ক্লাছ এনেই কেইটা লৈ হয়?
ক্লাছ ডেৰটা, ডেৰটামান বজালৈ হয়।
অঁ।
তাৰপিছত আহি মেলি ভাত পানী খাই এনেই অলপ ৰেষ্ট লওঁ, ঘৰৰ পৰা ফোন কৰে। কথা চথা পাতোঁ। অলপ সৰু তেনেকৈ টাইমটো যায়গৈ আকৌ ৰাতি সন্ধিয়া টাইমত আকৌ। পঢ়িব লগা হয়। আকৌ ৰান্ধি বাঢ়ি খোৱালৈ তেনেকেই টাইমটো পাই গৈ আৰু মানে।
দে ন হে
নাই, নাই কিতাপ নিদিয়ে, নোট দিয়ে।
অ।
পৱাহ
উ অ গোটেই টো হয় নেকি এক সপ্তাহ
এনে হেৰি দেওবাৰে বন্ধ থাকে
মতি হ গৰে
অ এইকেইদিন হয়
উম
তুমি ৰান্ধি ভাল পোৱানে
ভাল পোৱাত পাও কিন্তু মোৰ মানে ভয়ে লাগে বুজিছা
কিয়
সেইবিলাক বস্তু মানে এনেকে ফেচ কৰি পোৱা নাই যে আজিলৈ
আহ
সেইটো মানে ভয় লাগে
আহ
বাকী অলপ অলপ কৰিলে পিছত আহি যাব হয় মানে দেখা নাই যে আজিলৈ
আহ
তাতো চাগে ইমান বেছি হেৰি নকৰে চাগে ন এনেকুৱা মানুহ বিলাক উম নেদেখা চাগে বেছিকৈ
মানুহ নেদেখো পাওতে ইমান ওলাই নাযাওঁ হা
হস্পিতেলত কৰা জানো
হস্পিটেলত নহয় হস্পিতেলত যাব যাব দিছে হেৰিত ছেপটেম্বৰত তেতিয়া যাব দিছে হস্পিতেলত আৰু
এনে এনে মানে হেৰি কিবা হেৰিত কৰা ন মানে য'ত ক্লাছ কৰে ধৰ তাত কৰাওঁ উম কি কৰি আছা এতিয়া ভাত কেতিয়া খাবা
আহখাম আৰু এতিয়া
অ দ হ'ব দিয়া
অ কৰিম নিশ্চয়
অঁ হ'ব দিয়া
উম